হেলো। শুনা পাইছানে?
হেলো
অ', শুনা পাইছানে? অ', পাইছোঁ দিয়া।
অ', পাইছোঁ কা, উম, কৰিছ কি এয়া ভাত কেইটা বনাইছোঁ।
মই এনে আছোঁ দিয়া এতিয়া ভাত খাই বৈ লৈ। এ, বিচনাতে বাগৰ দিছোঁ।
উম, কিহেদি খালা?
দালি, আলু, কঠাল গুটিত তাৰপিছত উম, লেচেৰি মা, আলু, চয়াবিন ভাজি।
উম।
আৰু কালি ৰাতি ফ্ৰাই মাছ আনিছিলে। সেয়া ফ্ৰাই মাছ এপিচ এপিচা তেনে নেকে খালোঁ। তুমি খালা?
অ', নাই খোৱা নাই। বনাই থৈ আহিছোঁহে পনে।
অ', কি কিহে বনাইছা?
মই এ, ৰঙালাও, আলু, চৱাবিন।
উম, উম।
বাদাম নাৰিকল দি চাটনি।
অ', অ'। অহ।
ছোৱালীজনীয়ে কি কৰি আছে?
ছোৱালীজনী আছে খেলি আছে। গৰম যে তাৰে মানে এই জেঠাইক আহিছিল কা যোৱা কালি। জেঠাইক লগত যাব নাপায় যি কান্দন, একে মই যাম মানে সেইদিনা যে বিয়াত গৈছিলে যে। হে বিয়াত নাপায় কান্দন আজি মানে আকৌ বিয়াত যায় তাক হেৰি লাগে নখ পা পালিচ লাগে, মেহেন্দী লাগে। আৰু মেকআপ কৰে যে মেকআপ লাগে। কাপ কৌ লাগে কইনা হ'ব।
উৱাই। এ, বাইদেউ মানে জেঠাইক মানে দেম তোমাৰ মানুহজন' ভাল।
মানুহজনৰ অ', মানুহজনৰ বায়েক।
তাই বুজি পোৱা হ'লে কইনা হোৱা।
হা অ' মানে দেখিছে যে, তাত মানে দেখিলেগৈ কইনাজনি গা ধোৱা। পিছত মানে হেৰি মেকআপ কৰি থকা দেখিলে যে।
উম্।
নখপলিচ লগাই থকা দেখিছে, তাৰপিছত মেকআপ কৰা দেখিছে। তাৰপিছত, আকৌ চুলি যে ভিজা মূৰটো যে ধুই আহিছে। ধুই অহা যে গামোচা তাই টুকি দিছে যে, তাকো দেখিছে মোক বিচনাত কৰি থাকে তেনেকে মানে, তাৰপিছত আকৌ চকু চেলাউৰি এ, কিবা লগাই দিয়ে, কইনাই যেনেকে লগাই দিয়ে। তাৰপৰা, সেইয়া তাই লগাই দিব মোৰ চকু এইকেইটাত লগাই দিব চকু পাই। সেইকেইটাত যে, সেয়া লগাই দিব। আৰু মেকআপ যে ঘহে, মেকআপ গালখনত ঘহি দিব মোক। আকৌ লিষ্টিক যে উঠ দিছে, লিষ্টি হেয়াৰলিষ্ট যি, তাৰপিছত আকৌ মেকআপ কৰি হ'ল নহয়, তাৰপিছতে এতিয়া চুলি খিনি ভাল কৰিছেঁ। ত তোমাৰ ল'ব বান্ধো দিয়া। সেয়া ল'বৰ বান্ধি দিছে, ল'ব বান্ধাৰ পিছত তুমি এতিয়া কাপোৰ পিন্ধা। তুমি কাপোৰ কইনা হ'বা নহয়, কাপোৰ পিন্ধা। মোক হেয়া কাপোৰ পিন্ধিবৰ কাৰণে দিছেঁ।
তোমাক সেয়া কৰি আছে এতিয়া।
আহ্, এ তেনেকুৱা কৰি আছে আৰু।
উম্।
ডাঙৰ হৈ আহিছে ন'।
উম্।
এতিয়া গ'ম লৈছে আৰু।
সেইদিনা যে বিয়া হৈছিলে, সিহঁতৰ ঘৰত সেই বাঘ নে ইছা উপমা বাইদ'জনী।
উম্, নাই বা হেৰি জাক জাক জনী যে জাক জনীছ ছোৱালী, জাকৰ ছোৱালী।
অ', ন।
সোম বাহতক
মানুহজনৰ বায়েক কেইজনীনো এজনীয়ে নে?
অ', এজনীয়ে ছোৱালী। মানুহজনো এজনীয়ে।
উম্, উম্।
হয়, এজন ল'ৰা।
অ'।
তোমালোকৰ ফালে বৰষুণ দিছে নে নাই?
বৰষুণ নাই পৰা এতিয়া। ৰাতিপুৱা সময়ত এয়া ৰাতি মানে আৰু। এতিয়া অকণ পৰিছিলে, এতিয়া নাই।
অ', আমাৰ এইফালে ৰাতি অ'। আমাৰ আজি বৰষুণ, ৰাতি বৰষুণ দিছে। এ, কেইটা আঠটা মাননে সাতটা মান বজাত দিছে নেকি বৰষুণ, ধুনীয়াকে বাহিৰত ঠাণ্ডা। পাছ
আমাৰ তেনেকে দিয়া নাই, অকমান কিন কিনালে আৰু।
অ', নাই এবাৰ এইফেলে দিছে বৰষুণ। তাৰপাছত দিলে, ৰাতিপুৱা সময়তহে দিছে, অলপ আগত এতিয়া আৰু পৰিয়ে আছে। ‌ৱঅকমান ৰ'দ ওলাল নেকি তথাপিও মানে গৰমটো আছে ভিতৰত গৰম লাগিছে।
উম্।
বৰষুণতটো পৰি দিলে, এতিয়া গৰম ঠাণ্ডা এনেকুৱা হৈ আছে। বাকী মানুহজন ক'ত গ'ল?
হা, বতৰটো ডাৱৰী ৰিয়া হৈ আছে। আকৌ ৰ'দো দিয়ে কোনোবা সময়ত, কিন্তু এ কম পিটাৰ ক্লাছত গ'ল।
উম উম। ওচৰতে নে?
ছা
ওচৰতে ক্লাছ কৰিছেনে?
গেৰুৱা ফালে।
অ', গেৰুৱা, অকলে গৈছে?
এই গেৰুৱা ফালেই।
অ', অ', অ'।
শুনিছানে?
অ', শুনিছোঁ দিয়া, শুনি আছোঁ মই। অ'। কিবা কৰি আছা নেকি তুমি?
শুনিছা?
অ', শুনিছোঁ, কিবা কৰি আছানে?
ত' এয়া কি আছে কি? চুনী।
অ', অ', অ'। খেলি আছে। পুপ পুপ, উম, খেলি আছে। শুনা পাইছানে? অ', খেলি আছে এতিয়া।
একো কৰা নাই।
উম। অ', অ'।
উম উম। উম, মাতটো মানে লাহে-লাহে গৈছে।
অ', স্কুল গৈছিলানে?
উম।
উম, স্কুল কে কেইটাৰ পৰা ক্লাচ কৰিছা?
তাৰপিছত এতিয়া
আছে দিয়া, ঘৰতেই আছে।
অ', আছে দিয়া, ঘৰতেই আছে। অ'।
উম-উম।
স্কুলৰ ক্লাছ কেইটাৰ পৰা কৰিছা? শুনিছানে? শুনিছানে?
আঠটা এঘাৰটা
স্কুল কেইটাৰ পৰা গৈছা বোলো কেইটা? কিমান টাইমৰ পৰা? অহ, অ', অ', কিমান জন হৈছে?
এতিয়া তোমাৰ, পঁচিশ জন, পঁচিশ জনমান হৈছে।
অ', হেৰি
অ', অ', কিমানকে লৈছে ফিছ?
সাতশকে।
সাতশকে লৈছে দিছে নে প্ৰায় ভাগে।
নাই নাই দিয়া নাই এতিয়ালৈকে এসপ্তাহ মানৰ পিছতহে বোলে ল'ব।
অ', আজি ক এদিন হৈছে।
আজি দুদিন।
আজি যোৱাকালিৰ পৰা কৰৰিছা ন।
অ', অ', কালি মই নাই যোৱা মই আজিহে গৈছোঁ।
অ', অ', অ', থাপিও ভাল লাগিছে ন কৈ।
উম ঠিকে আছে আহ।
অ',।
বাৰু কাইলৈ আহিবা আকৌ ষ্টুডেন্ট বেছিকে বোলে।
এতিয়া গৰমৰ বন্ধ নহয় অলপ ফুৰিবলৈ কৰিবলৈও গৈচাইছোগে কোনোবা কোনোবা ষ্টুডেণ্ট।
অ', অ', এ কিমান দিন কৰিব একমাহ কৰিব নে।
একমাহ কৰিব অ',।
অ', সেইটো কাৰণে চাগে এতিয়া গৰমৰ বন্ধ হোৱাৰ লগে লগে সকলোৱে যায় ন। কৰিব কাৰণে।
অ',।
স্কুল আহিব চাগে ক্লাছ কৰিবৰ কাৰণে। এনেই স্কুল পৰীক্ষা শেষ পৰীক্ষা শেষ হৈছেহে সেনে নহ হয় আৰু কেনেকনো যাবনে না গৰম বন্ধ দিছে আমাৰো তেনেকুৱা যায় ন। সেই গৰম দিলে মামাহঁতৰ ঘৰত যাওঁ কৰ'ৰবাত হেৰি মাহীঁতৰ ঘৰত যাওঁ। এতিয়ো এতিয়া ম মাহী সহঁতক ঘৰত মাতিয়ে আছে গৰম বন্ধ স্কুল বন্ধ হৈছে আহ বুলি মইহে কৈছোঁ এই যাম গৰমটোো দিছে বোলো ৰ অলপ ঠাণ্ডা হওক তেতিয়া যাম আৰু বোলো তাৰছত অ সোনকালে মাতি আছে মানে এতিয়া মোৰ এতিয়া গৰমটোৰ কাৰণেহে মই যোৱাই নাই
সেইটোতো হয়ে কিন্তু সে থাকিলে থাক সয়ে যায় আৰু যোৱা নহয়
অ থাকিলে থাকাই য যোৱা নহয় এতিয়া আকৌ তেনেকে কওঁতে এতিয়া স্কুলত বহি চা যাব কাৰণে আছে নহয় মই বহি চোৱাই নাই
অ বহীসোপাতো মোৰো আছে
উম আজি চাম কালি চাম কৈ গৈ আছে মানে চাই পোলে আজৰি হৈ যাম আৰু বুলি ভাবিছো এতিয়া কি হয় টাইমতে গম পোৱা যায় য আৰু আকৌ স্কুল বঢ়াৰ লগে লগে লগতে দিবই লাগিব লগতে বোলো আৰু থৈ নিদিওঁ আৰু বহি পেলাক
ছয়
এসপ্তাহ মানে স্কুল পঢ়াৰ লগে লগে দিলে নহব জানো
সেইটোকে কৈছে স্কুল বহা এসপ্তাহৰ ভিতৰত দিব দিছে আৰু
অ আমি স্কুল বঢ়াৰ লগে লগে দিমেই আৰু আৰু থৰুৈ নাথাকো আৰু
অ
আৰু এসপ্তাহ থাকিলেকাৰাই যাব ন
হয়
চোৱাচোন চাও বুলি গ'লেগে চাব পৰা যায়নো এই চাম দিয়া চাম দিয়া বুলি কৈ থাকোতে থাকি যায় হয় নে
তাকিল ভাক যাইগ ন
কিয় জানো এলেহা এলেহোৱা নিচিনা লাগি গৈছে চ আছাম বোলে কওঁ কওঁতে এ গৰমটো তামান আজি তথাপিও বৰষুণ দিয়াৰ কাৰণে অলপ ঠাণ্ডা হৈছে
আমাৰ ইয়াত গোপ গোপনডাল আছে
অ সেৰি যে পকা ঘৰৰ বেছি তেনেকুৱা গৰমবোৰ গোপ গোপনিটো আছে গৰম
উম উম সেইকেছেৰিয়াা পিছত পিছত কৰিৈ নাই নাই তাকে খাওঁগৈ পিছত কৰিম
অ অ অ খাই লোৱা দিয়া নহ'লে
উম উম